ঐ খুৰী, কি কৰিছে?
এ কি কৰিম আও, এই উপায় নাই এই ভাত খায় পেলাই আহি পেলাই এই বিচনাখনত বহিছো। মাকৰ ঘৰলে ইমান চিঞল তুমি ক'ত ভাত খায় ঘূৰি ফুৰিছা।
আমি এ হেৰি খুৰা ঘৰলে গৈছিলো লৰা গৈছিলে তাক আনিবলে গৈছিলো তা পৰা তাতে ভাত কেইটামান খা বুলি ক'লে খায় খায় দিলোঁ কেইটামান।
অ' আমাৰ আকৌ কি হ'ল আজি আক' মাছ কেইটমান ওলাইছে ওলাইছিলে তাৰপৰা আকৌ ভেদাই লতা কেইটামান পিচছিলো পিচি পেলাই আকৌ এই কাঠ মাছ যেন তাতে বোলো নহয় আজি কাঠ মাছ ভেদাইটাই বনাও। এইজনৰো পেটটো বেয়া তাৰাপৰা সেই তাকে বনাই পেলাই আমাৰ ধুনু কি কৰিচে, খাই পেলাই অকমান বাহিৰত বহিছে আজি দেহাতো বেয়া।
ৰেছ লৈছে।
ৰেষ্ট লৈছে, এলেহুৱা নহৈ ধুদ। কাম নকৰে, খাব আৰু শুব, এ চুগাৰ, প্ৰেচাৰ সেইবোৰ।
অ', লো লোকে এতিয়া টিকফটা ৰ'দত পথাৰত কোমাৰি আছে, কুমাৰিব নালাগে ইফালে বাৰীতে ইটো-সিটো কৰিলেই হ'ল।
নকৰে নহয় নকৰে, ধোত, ধোত মই কৈছো খৰি এডালকে ফালকচোন নহ'লে।
কাঢ়া হ'ব লাগিব মানুহজনী।
নাই, নাই, মই কৈ, কৈ ভাগৰি গৈছো আৰু পৰা নাই আজিকালি
উম, কলেজলে গাড়ীত কলেজলে আৰামত অহা-যোৱা কৰোতেনেই গৈছে আৰু।
অ' সেয়াই এই, তেওঁৰ কাম সেয়াই আৰু কলেকজলে বা আহিব বা যাব আৰু সেইবোৰ কামেই তেওঁৰ ভিত ভিতৰ কাম একো নকৰে, বাহিৰৰ কাম একো নকৰে। উপায় নাই, এতিয়া মই কৈছো, তুমি সৌ পাছলি কেতেমানকে ওপৰত কৰাচোন। হেৰী, সিচাচুন কৰাচোন, আকৌ বোলে লাই শাক খাই সিচাচোন, নিসিছে একো নকৰে ধোত, ধোত।
ফালে-সিফালে বোলে অকণমান টানো, মোবাইল ডাল চাই, চাই, বহি থাকিলে ক'ৰ পৰা আৰু চুগাৰ নহ'ব।
ই গৰু বান্ধিবলৈ ক'লে লোকৰ গৰুেহে বান্ধি থয় নিজৰ গৰু কেইটা নাবান্ধি লোক লোকৰ গৰুহে বান্ধি থয়, তাই ঘৰৰ গৰু কেইটাকে খেদি দিয়ে লোকৰ গৰু বুলি।
সেয়া ধোত, ধোত হ'ল সৰু পৰা মাক-বাপেকে এই নকলে।
নকলে এই মাক-বাপেকে বেয়া কৰি পেলালে। মানে সেই কাম কৰিবলৈ নিদিয়ে একেবাৰে, এতিয়া পাইছে সেকাটো, মোৰ পৰা গালি খাই থাকে নহয় ঠিকছে।
অ', সেইটোৱে ধোধ হৈ পৰিল আৰু।
ধোদ হৈ পৰিলে আৰু, অ', আজি আহিবাচোন আমাৰ ঘৰলে, পকা কঠাল এটা আছে। খামহী দুজনী একেলগে, আছে, আছে ইয়াই। এ আমাৰ ঘৰ মানুহে পকা কঠাল নাখায় ন, পকা কঠাল খালেনো গেছ
অ', মই আজি হেৰি মই আকৌ খাওঁ, খাওঁ। খাওঁ, খাওঁ লাগি আছিলে আজি, মই কঁঠাল পোৱা নাই খামগে ৰ'ব।
অ' আহিবা, আহিবা, এই কঁঠাল গুটি কেইটামান লৈ যাবা, নি পেলাই এই হেৰি লগত দালিত দিবা নহ'লে মাছ ভাতৰ লগত ঢেঁকীয়া দি খাবলৈ বৰ ধুনীয়া নহয়।
টেঙ মৰা পাত দি দিব লাগে।
এ বৰ ধুনীয়া, বৰ ধুনীয়া খাবলে আৰু আমাৰ আকৌ এইবোৰক এ বেমাৰী ন, বেমাৰীৰ পৰা আকৌ ইটো-সিটো খাব নোৱাৰি, সিটো খাব নোৱাৰি এতিয়া কিয় মইনো কি আৰু অকলে খাম আৰু, ল'ৰা কেইটাও নাই ল'ৰা কেইটা গ'ল ডিব্ৰুগড় লৈ, এতিয়া ঘৰে আহি পোৱাহি নাই। সেইটোৱেই ধেৰ বাচিব লাগে মই ৰা ৰান্ধিবলৈ দিগদাৰ হয়, এ বোলে কিমান ভাগে, ভাগে বনাবা একে খিনিকে বনাই থ সেইটো খাহ উপায় নাই আৰু।
আমাৰ এই কাষৰ ঘৰখিনিত লতা বেলৰ গছ হৈছিলে।
অ'।
এই এটাও লতা বেল এবাৰ মানুহে খাবলৈ নাপালে, চব কেৰ্কেটুৱাই খাই, খাই তলত পেলাই থৈ দিছে।
এ তোমাৰ আকৌ ল'ৰাটোৱে লটাবেল খাই বৰ ভাল পায় নহয়। এতিয়া কি হব, খাই আদায়ে কৰিলে।
অ', এ কেৰ্কেটুৱাই খাই আদাই কৰিলে, মই তাকে চাইছিলো নাই।
এই ল লতা বেলটো আকৌ চুগাৰ কাৰণে বৰ ভাল, তাৰ আক সেই তাৰ গুটিটো উলিয়াই মিক্সিত অকমান।
তাকে সেই চৰবত অকন অকন বনাই দিবলে হয় আপোনালোকৰ চুগাৰ বেমাৰী গিজনক।
অঁ' বেমাৰী গিজনক খোৱাবলে হয়, এতিয়া উপায় নাই আমাৰ এইজনে আকৌ তোমালে- ফোন মাৰো ফোন মাৰো কৈ আছে মইচো নহয় ৰ'বা মই আগতীয়াকে মই ফোনটো মাৰি লওঁ তাপা তুমি পিছত মাৰিবা।
অঁ মাৰিছিলে এবা মই সেই ভাত খোৱা জেগাতে আছিলো তাপা পাত- তে তাপা পাতিবলে বেয়া হেৰি টেক টেক টাক টাক চিঞৰ বাখৰ কৰি থাকে।
অঁ অঁ কি কবা আজি হেৰি যে তোমালোকৰ ফালে বতৰ কেনেকুৱা?
এই এতিয়া ৰ'দ দিছে।
অ' আমাৰ একেবাৰে লৰাকেইটাই গোটেই কাপোৰ সোপায় ইঠাইত পেলাইছে সিঠাইত পেলাইছে। এতিয়া নবৌৱে কৈছে তোমাৰ লৰাই গো- গোটেই বাহিৰত কাপোৰ পেলাই থৈছে বগা টোৱেই বাহিৰত কাপোৰ পেলাই থৈছে বগা বগা কাপোৰ ছেনে গোটেই কিমান ধুম আৰু এই তিনিটা লৱা কাপোৰ কিমান ধুম। ধুই- ধুই আমনি লাগিছে আও। এ ছোৱালীবো হলে- আৰু ছোৱালী বিলাকে আকৌ নিজ কাপোৰবোৰ নিজে চম- ভালে আমাৰ লৰাবোৰ আক লেতেৰা নহয় যত ত'ত কাপোৰ পেলাব।
খিছোঁ নহয়, নোধোৱে।
অ' ছোৱালীয়ে এবাৰ মেটিক দিব নহয়।
অঁ দিব তাকে সে হৈয়া জেঠাই আইতাকৰ ঘৰতহে থাকে আও।
অঁ পঢ়া শুনা কৰিছে নে ভালকে?
কৰিছোঁ বুলি কৈছে আও এতিয়া কি কৰিছে তাইহে জানে।
অঁ তোমালোকে আকৌ মাতে সময়ে গৈ থাকিবা চাবাগে মানে কি তাই পঢ়িছে নে নাইপঢ়া চাবাচোন। এ এইবোৰ চাই থাকিব লাগে। আমাৰ ইজনে আকৌ ইংলিছ বিলাক পঢ়ুৱাই নত- তাই এইজন ওচত আক ক্লাছ কেইটামান কৰিব পাৰিলেহেঁতেন তেতিয়া কামাখিনি পাৰি গ'লহেতেন।
তাকে, এতিয়া আকৌ হেৰি উম তাই নাথাকেই যে মই হ'লো অনলাইন যদি ক্লাছ- কৰে বোলো খবৰ কৰিবচোন বুলি কৈছিলো।
অঁ'
তাকে কি কয় হেই অনলাইন ক্লাছ কৰা নাই হেনো তাত টিউশচন কৰি আছে ন গামাবো প্ৰাই- পাৰে বাৰু দে ব বিশেষ নোৱাৰাকে নাথাকে গামাবো।
অঁ তামানে কি হল এই ইনচ এইজনে গামা খিনি বৰ ধুনীয়াকে শিক- কাই এই গামা খিনি মানে একদম হায়াৰ ছেকেণ্ডেৰীলৈকে হৈ যায়গে আৰু।
উম' মই বুজাই বুলি জানো বাৰু তাকে কৈছি- লো অনলাইন কৰিলে খবৰ কৰিবচোন বুলি। তাকে ক অনলাইন- কৰা নাই অনলাইন হেনো হায়াৰ ছেকেণ্ডেৰীখিনিহে কৰি আছে।
অঁ হায়াৰ ছেকেণ্ডেডেৰী কৰি আছে অঁ এইখিনি নাই কৰা মেটিক খিনি নাই কৰা মেটিক খিনি মানে অনলাইন কৰিবলে হ'লে- কিমানো কৰিব আমা বায়িফালো আকৌ কৰ'বাতো টিউশচন কৰিব লাগে নহয়।
সেইটোৱে অ' আকৌ মেটিক উম মেটিক খিনি। মেট্ৰিকৰ খিনি আকৌ যিগিটা আছে কৰিবলে ওচৰ ঘৰলেকে আহেই হেনো।
অঁ ঘৰলেকে আহে হেঁত ভাল ওচৰতে যে ঘ।
উম'
এই আকৌ হেৰি আকৌ মোমায়েক ঘৰত থকা পা দিগদাৰ অকণ হ'ল মানে কি আকৌ ইয়াত ক্লাছ কৰিব নোৱাৰে যে। হ'ব সিহঁতৰ ভালকে সেয়া হেৰি কৰি আছে।
আছে আছে ওচৰত আছে নহয় টিউচন কৱা মানুহ।
আৰু আয়েকো পঢ়াত চোকা আয়েকো চাব। ধুনীয়াকে চাব পাৰে। অঁ' তা চিন্তা নাই আকৌ জেঠাইক আছে জেঠাইক হেঁতো পঢ়োৱাব পাৰিব আও।
জেঠাইকেও পাৰে বাৰু অঁ সেইবোৰ বাৰু ইনেও বৰ বিশেষ চিন্তা নাই বাৰু।
অঁ অঁ কিন্তু ইনে এপাক দুপাক গৈ থাকিবা আও। মাকক দেখিলে আকৌ মনতো ভাল লাগি থাকে নহয়।
উম এই ছাব্বিশ তাৰিখ মানে আকৌ যাম বুলি ভাবিছো সেই মা কবিতাৰ পুথি আকৌ, এইখন উন্মোচন কৰিব আকৌ শ্ৰীমৰি বটাও পাইছে নহয় কাব্যশ্ৰী বটা পালে বা শ্ৰীমৰি বটা,
মাই কিন্তু কম নহয় দেই মাই কিন্তু বহুত হেৰি আছে দেই জ্ঞান আছে কিন্তু দেই মায়ে, ইয়াত ধেৰ পুৰস্কাৰ পালে পায়।
তাকে এইবাৰ শ্ৰীময়ী বটা পাইছে। সেই বটা আনিবলৈ যাব আকৌ তাৰপিছত মোক বোলে তই ঘৰলৈ আহিবিচোন স থাকিবলৈ মোৰ ঘৰত এদিন, ঘৰখন ৰখি দিবগৈ লাগিব আৰু,
অ তোমালোকৰ লগত যাবা আকৌ ভালে লাগে মাক, ত লগত গৈ ভাল লাগে এনেকা পুৰস্কাৰ দিলে তাত মিটিং বহিব,
ছোৱালজনীও যাবলৈ মন কৰিব যে।
অ ঠিকে ছোৱালীজনী আকৌ পৰীক্ষাবও এতিয়া পাৱা এতিাহঁতৰ ফেব্ৰুৱাৰীতেে হ'ব পৰীক্ষা খিনি, তেজ পৰীক্ষা খিনি সিহতৰ ডিচেম্বৰত হ'ব নেকি,
অ ডিচেম্বৰ মানতে হ'ব। হ'লেও মানে আকৌ মই গলে তাইও যাবলৈ মন কৰিব যে সেইকাৰণে নেযাও, এদিন লছ হলেও ঢেৰ লছ অ,
তাকে হে তাই এই টিউচন চিউচন দিয়া হৈছে না?
দিছে দিছে হেৰিয়ৰ গণিতৰ সৰু মামা আছে আমাৰ মামায় চাই তাৰপৰা আকৌ হেৰিয়ৰ, উম ইংলিছৰ ওচৰত মান বেলেগ মানুহ এজনে চাই,
তাই কি এডভাঞ্চ লৈছে নেকি?
এডভা্ঞ্চ নাই লোৱা।
অ তাই এডভান্সটো সলালে।
তাই ভূগোল লৈছে।
অ ভূগোলতে ভালে ভূগোুলো ভাল মানে সেইটো চাবজেক্টটো ভাল, ভাল ভূগোল বোলে ভাল।
উম, উম ভূগোলটো মানে মায়ে পঢ়ুৱাই যে, আগতে,
অ মাই টো অসমীয়াখিনি পহুৱাব পাৰিবই।
সেই ভূগোলটো মায়ে এটাই ভূগোল লৈছে পাৰে বাৰু ইমান নোৱাৰোৱা নহয়।
অ মা চাবজেক্ট, অ বেয়া পায় পঢ়িবলৈ কিতাপখন, পোৰা পঢ়িলে আজিকালি চব কিতাপৰ ভিতৰ পৰাহে প্ৰশ্নিলাকে সৰু -সৰু- প্ৰশ্নবোৰ থাকে কিতাপখন,
উম সেই কিতাপখন পঢ়িলে মই কৈ থাকো একেৰাহে কিতাপখনকে পঢ়িবিচোন বোলো।
অ সেই কিতাপখন যদি লুটিয়াই বগীয়াই পঢ়ে চব তাৰ পৰাই তাৰ পৰা লেটাৰ মাৰ্ক পাবলে বৰ ভাল শান্তিত আমি, তাই হানডেডে পাই যাব তেতিয়া।
উম সেইটোৱে, জানো আৰু কি কৰিব পাৰে নাজানো আৰু কিমান খিনি ধুকি পায় আৰু,
তাকে তো এতিয়া সেইটোৱে আৰু লৰা ছোৱালীক আৰু ক'বহে পাৰি আৰু এতিয়া প- প বুলি এতিয়া আৰু নপঢ়িলে নু কৰিবা কি আৰু এয়া কিমাননো, লৰা ছোৱালী পুকৰে পকৰে লাগি ঘৰৰ কামকে কৰিবা নে লৰাো ছোৱালী পুকৰে লাগি থাকিবা উপাই নাই,
সেইটোৱে অ, আকৌ এতিয়া গুৱাহাটীলৈ যাবলৈ হলে দুদিন তিনদিন খতি হবই এইবাৰ স্কুলৰ ফালৰ পৰা গুৱাহাটী পঠিয়াই যে,
অ সিহঁ এই এইবিলাকলৈ যাব লাগে- যাব লাগে- এইবিলাকত ক্ষতি নহয় আমাৰ লৰাাহঁতে কো নেচ চেনেল যাওঁতে দেখোন পৰীক্ষাই দেখোন সেই এ ফেব্ৰুৱাৰী পৰা পৰীক্ষা নে নৱেম্বৰত হৈছে। এইবোৰ ক্ষতি নহয়, এইবোৰ পঢ়াত ক্ষতি নহয়।
তাই সেই নাইনত থাকোঁতে গৈছিলে যে, চিভিল এছ ডি অ' অফিচ ডি চি অফিচ সেই তেনেকে
অঁ যওক যওক যওক এইবিলাকলে ইহঁতক হেৰি এইখন আকৌ পিছত পঢ়া ক্ষেত্ৰত কামত আহিব নহয়।
অঁ এতিয়া গুৱাহাটী যাব লাগে যেনিবা।
অ তোমালোকৰ লগত যাবা আকৌ ছোৱালীৰ লগতে।
উম নাযাওঁ নাযাওঁ হেৰি নিনিয়ে নহয়, অভিভাৱক যাবলৈ নিদিয়ে।
অ, চাৰহত যাব চাগে।
অঁ, ছোৱালী ঢেৰ ছোৱালী যাব এই চব মানে হেৰি কৰি নিব প্ৰতিখন স্কুলৰে এজনী এজনী।
অ, ভালে ভালে ভালে তাই তাত থকা বা ভালে হৈছে এতিয়া এইবিলাক পাইছে ইয়াত থকালে ক'ত পালেহেঁতেন সুবিধা। নাই ‍ অঁ তাৰ তাত থকা ভাল হৈছে, তাই একো চাই থাকিব পৰা হৈছে ভাল হৈছে।
সেইটোৱে
অঁ
মই এতিয়া জানো
এই তোমালোকে তেহেতক টেঙা কেইটামান নিবাহি নেমু টেঙা কেইটামান আছিলে, আমাৰ এই নেমুটেঙা গছত পোকে খাই পেলাই গোটাই নেমু হোপা হৰি পৰিলে নহয় এতিয়া এতিয়া তলখন একেবাৰে হেৰি হৈ গৈছে। এই নেমু ফল আমাৰ এইফালে আছিলে, এই গোঁসাই ঘৰ ফালে আছিলে।
অ সেইজোপা হেৰি আকৌ চেচুকৰ কাৰণে হ'ল চাগে।
অ গোটেই নেমু সোপা হৰি পেলাই তলখন ভৰি যায়, বৰ বেয়া লাগে ইমান কষ্টৰে উঠালো নেমু গছজো
তাকে হে পাই, আকৌ সেই পোকবোৰ লাগে যে পোক লাগি লাগি
পোক লাগি লাগি গোটেই নেমু গছজোপা কৰি বেয়া পেলালে।
নিধিয়ে আ ছে সেই গাড়ী যে আছে ৰঙা গাড়ীখন যে আছে।
অ সিহঁতক ভালেই কৈছা এই সেই মানুহৰ বৰ চিকতা নহয়। আজি ভালেই কৰিলা তেওঁ তাতে যে দিলা, তুমি বৰ ভাল কাম কৰিলা পাই। আজি আকৌ বতৰটো ৰুচি দালি খোৱা বতৰ। এই মেছেজত দি ৰুচি দালি খোৱা বতৰ আছিলে, মেছেজত দি দিব লাগিছিল। তাৰমানে মানুহ ঘৰ চিকতা যে সেই হেতিকে কৈছো।
অঁ তাকেহে হ'ব দিয়ক তেতিয়া অ
অঁ হ'ব হ'ব মই এফালে এই মানুহজনক খাবলৈ দিবলৈ হ'ল।
অঁ অঁ দিয়ক দিয়ক যাওক।